হেল্ল'
অ, কোৱা?
কি কৰি আছা? ভালেই। তুমি?
এনে আছো আৰু। ক'বাত গৈছিলো আহিলো এতিয়া
অ ময়ো শুনিছো তুমি বোলে ক'তবা ফুৰিব কৈছিলা
অ অ ওচৰৰে কৰবাত ফুৰিব খুজিছিলো আৰু এতিয়া বন্ধ পাইছো ত
অ ঠিকে আছে বন্ধতটো ফুৰিব যাবই লাগে
আহ
অ
হয়
ক'ত গৈছিলা এনে?
শ্বিলং গৈছিলো
আহ হয় নেকি, কিহত গলা?
বাছতে গৈছো।
আহ উম, বাছতে ভাল বাৰু, বহুত ধুনীয়া ধুনীয়া প্ৰাকৃতি চাই চাই যাব পাৰি।
উম তুমি এনে ক'ৰবাত গলা নে নাই বন্ধত?
অ ময়ো গৈ আহিলো বাৰু, মই হেৰি অলপ দূৰতে গৈছিলোঁ বাৰু।
অ কল কৰিছিলা?
মই দেল্হীৰ ফালে গৈছিলো। উম তাত থাকিলো তিন- দিনমান তাৰ পিছত তাৰ পৰা উত্তৰাখণ্ড গলো উত্তৰাখণ্ডতো চাৰিদিনমান থাকি পেলাই আকৌ উভতি আহিলো। পিছে তোমাৰ কি বাছত গৈয়ে ভাল লাগে নে তোমাৰ ট্ৰেইনতটো ভাল লাগে?
মোৰ ট্ৰেইনত গৈ বেছি ভাল লাগে বাসচতকে
অ ঠিকে আছে মোৰ বাৰু হেৰি কি বুলি কয় মই ট্ৰেইন মইো ট্ৰেইনটো ভাল পাওঁ এচিটো হ'লে বেছি ভাল পাওঁ এচি শ্লিপাৰটো যোনটো কাৰণ মই দেল্লহি গ'লো উত্তৰাখণ্ড গ'লো হেৰি দেল্লহিলেকেতো ট্ৰেইনত গলো এচিত উ বহুত ভাল লাগিল আৰু পুৰা ডাব্বাটোত আমাৰ লগৰ কেইটাই আছিল সেইকাৰণে বহি পেলাই পুৰা খেলি খেলি গৈছো একদম আৰু ভাল ভাল খানাও অৰ্ডাৰ কৰি কৰি খাব পাৰিছো উম আৰু কিন্তু দিল্লীৰ পৰা উত্তৰাখণ্ড যাওঁতেহে আমি বাছত গৈছো সেইকাৰণে বহুত দিগদাৰ হৈছে বাছত বাছত এ গোটেই ৰাতিটো বহি বহি যাবলে মানে ভ্ৰমণ কৰাটো মানে বহুত টান কঁকাল বিষায় ভৰি বিষায় টোপনি নহয় বহুত কিবা কিবি প্ৰব্লেম
বাছত হয় বহুত কিবা কিবি সমস্যা সেইকাৰণে মই বাছত নাযাওঁ পাৰিলে ট্ৰেইনতে যাওঁ মই কিন্তু ওচৰৰ জোগাবোৰত ধৰ তোমাৰ বাছতে যোৱা হয় আৰু তাতে আৰু ক'ত ট্ৰেইনত যাবা
উম
নাই বাৰু সেইটো সেইটো ঠিকেই আছে ওচৰ জাগ কেইটা বাছতে যাবলে ভাল আহ কাৰণ ট্ৰেইনত গলেও অ কিছুমান জাংচন পায় জাংচনত একঘন্টামান ৰখাই দিয়ে সেই দুঘন্টা াৰ মানে ভ্ৰমণতটো তিনি ঘন্টাৰে হৈ যায় সেইকাৰণে ওচৰৰ জেগাত বাছতে যাবলে ভাল লাগে কিন্তু মই মানে ট্ৰেইনতটো অকমান বেছি ভাল পা কাৰণ বাছত এতিয়া তিনি ঘন্টা চাৰি ঘন্টা বহি যাব পাৰি কিন্তু গোটেই ৰাতি ৰাতিখনন অহ ইমান বহি যাব নোৱাৰি ৰাতিটো হ'লে অকমান শুবলৈতো মন যায়েই তুমি জানাই
অ এনে এনে তুমি ভ্ৰমণটো কিমান দিনৰ কাৰণে গৈছিলা
মই ভ্ৰমণটো কব গ'লে মোৰ দহ দনে হল আহ মানে তিনদিন তিনদিনকে মানে থাকিছো যোৱা অহা দুদিন দুদিন অ পুৰা মানে মোৰ ভ্ৰমণতটো কব গলে দহ দিনীয়া ভ্ৰমণ আছিল কিন্তু খুবেই ভাল লাগিল গৈ পেলাই আধা ভ্ৰমণটো মোৰ ট্ৰেইনত আছিল আহ আধা নহয় বেছিো মোৰ ট্ৰেইনত আছিল আৰু অকমান বাছত আছিল কিন্তু ট্ৰেইনত মই এ এদিন গোটেই মানে চৌবিশ ঘন্টা আছিলো যি হলেও ট্ৰেইনৰটোহে মোৰ বেছি ভাল লাগিল শুই পেলাই উ বহুত মানে জেগা
ট্ৰেইনত তোমাৰ এ সুবিধা আছে যে তুমি শুই যাব পাৰা কিন্তু বাছতটো সেইটো সুবিধা নাই ধৰা
অ বাছত সুবিধা নাই অ একদম নোৱাৰি আৰু বাছতো্লিপ আছে বাৰু শ্লিপাৰ বাছ কিছুমান আছে কিন্তু ৰাতিপুৱা হলে ক'ত বহিম
সেইটোও হয়
অ যেনেকুৱা ট্ৰেইনত আমি এতিয়া চিট বোৰ এ লগাই দিও তাৰ পিছত তলৰ চিটতে চবে বহি বহি যায় কিন্তু উম চাব গলে আকৌ আহ বাছত তেনেকুৱা নহয় বাছত চিটবোৰ নমোৱা নাযায় ওপৰতে বহি থাকিব লাগিব আৰু বাছৰ পৰা নমা উঠাটোও বহুত কষ্ট সেইকাৰণে মানে মোৰ বেছিভাগ ভ্ৰমণ মানে ট্ৰেইনটোৱে ভাল লাগে এনে পিছে উম পিছে তুমি আজিলৈকে ক'ত ক'ত গৈছা ভ্ৰমণ কৰিবলৈ
মই তোমাৰ শ্বিলং গলো অসমৰ বাহিৰত আহ আৰু তোমাৰ উত্তৰাখণ্ডত গৈছিলো এইটো এবছৰ মান হ'ল চাগে এতিয়া বন্ধু বৰ্গৰ সৈতে গৈছিলো তেতিয়াও মই মানে ট্ৰেইনতে গৈছিলো বাছতো বহুত অসুবিধা হয় প্লাছ তোমাৰ তাৰে অ টিকেটৰ পইচাটোও বেছি হৈ যায় ট্ৰেইনৰ তুলনাত সেইকাৰণে মই ট্ৰেইনতে গৈ ভাল পাওঁ আৰু যিহেতু দূৰ ভ্ৰমণত তোমাৰ বেছিকে অলপমান ৰেষ্ট কৰিব লাগে জিৰণি লব লাগে সেইকাৰণে ট্ৰেইনৰ টো মই মানে বেছি ভাল পাওঁ আৰু
উম আৰু ট্ৰেইনৰ এ ট্ৰেইনটো যেনেকুৱা মানে অ সুবিধামূলক হয় ধৰা ভৰি মেলি বহিব পাৰে দুই তিনটা বেগ লৈ গলেও মানে কষ্ট নহয় কিন্তু আকৌ বাছত উ বেগ থোৱা ইমান জেগাও নাথাকে আৰু কিছুমান বেগ আমাৰ একদম মানে লাগিয়ে থাকে দিনৰ দিনটো কাপোৰ লোৱা কিবা কৰা ট্ৰেইনতটো লগত থৈ দিব পাৰেি কিন্তু বাছত যদি এবাৰ ডিগ্গিত সোমাই দিয়ে ডিগ্গিৰ পৰাৰতো বাৰ বাৰ ওলাই নিদিয়ে সেইটোও মানে বহুত দিগদাৰী এটা বস্তু মই পাওঁ বাছত মানে ভ্ৰমণ কৰিবলৈ
উ এনে তুমি ভ্ৰমণ মানে কেনেকুৱা ঠাইত গৈ বেছি ভাল পোৱা পাহাৰীয়া ঠাইত গৈ ভাল পোৱা নে ধৰা নদী থকা বা তেনেকুৱা ঠাইত বেছি ভাল পোৱা
মই বেছিভাগ ভ্ৰমণ পাহাৰীয়া ঠাইতে কৰিছো বাৰু নদীত ইমান মানে নদীৰ নদীৰ পাৰৈত মই ইমান যোৱা নাই বেছিকে কিন্তু উম দুটা জেগাতে যাবলৈ মানে বৰ মজা এতিয়া মই বেছি মানে পাহাৰ পৰ্বত বেছিকে ভাল পাওঁ ক'ব গ'লে মই মানে এই পাহাৰ মানে পাহাৰত উঠা পাহাৰৰ পৰা নমা পাহাৰ চাবলে দূৰৰ পৰা মানে বিৰাট ভাল পাওঁ আৰু চবতকে বেছি ভাল পাওঁ যেতিয়া পাহাৰৰ মাজে মাজে ঝৰ্ণা আ গৈ থাকে ঝৰ্ণা চাবলে বহুত ভাল লাগে আহ মুঠতে মানে মইও ধৰা মেঘালয় বহুত বাৰ গৈছো আৰু মই তাৰে মানে পাহাৰ কেইটা বহুত ভাল পাওঁ যেতিয়া পাহাৰৰ ওপৰে ওপৰেদি গাড়ী বোৰ যায় আৰু মানে খিৰিকী গাড়ীৰ খিৰিকী খুলি পেলাই মানে বহুত ধুনীয়া মানে জেগা চাবলৈ পাওঁ আৰু গোটেইটো মানে পুৰা মেঘালী মেঘালী হৈ থাকে বহুত ধুনীয়া লাগে সেইকাৰণে মোৰ পাহাৰটোয়ে বেছি ভাল লাগে বাৰু কিন্তু মই হলেও মানে নদীৰ ফালেও মানে নদীৰ পাৰতো মই ফুৰিব বিচাৰো এনে তোমাক সুধিবলৈ যাওঁতে তুমি কোনটো বেছি ভাল পোৱা বাৰু দুয়োটাৰ পৰা
মইো তোমাৰ দৰে এই পাহাৰীয়া জোগাবোৰ বেছি ভাল পাওঁ পাহাৰৰ যিটো তোমাৰ সৌন্দৰ্য আছে ধৰা গছ গছনিৰ কাৰণে যিটো সৌন্দৰ্য বা যিটো শান্তি পোৱা যায় পাহাৰত সেইটো হয়তো আন জাগাত ন পাওঁ বুলিয়ে ভাবো আৰু পাহাৰৰ সৌন্দৰ্যটোৱে বেলেগ যিহেতু তুমি ক'লাই যে মেঘালয়ৰ পাহাৰবোৰ চাব গৈছা ত' তেনেকুৱা ধৰণৰ সৌন্দৰ্য অহাটো অকল পাহাৰতে পোৱা যায় আৰু যিহেতু ভ্ৰমণতে যাওঁ তেতিয়াাহলে আমি বস্তুবোৰ ভালকে চাই ললে ভাল হয় এনে নদীৰ পাৰটো বেয়া নহয় কব গলে কিটো বেছিকে যদি ভাল পোৱা বুলি সোধা তেতিয়াাহলে পাহাৰ পৰ্বতহে বেছি ভাল পাওঁ
অঁ নাই হয় হয় তুমি ঠিকে কৈছা পাহাৰ পৰ্বতটোৱে মানে চাবলে ভাল লাগে বহুত বস্তু থাকে জন্তু থাকে জানুৱাৰ থাকে বহুত ধৰণৰ তুমি পক্ষী চাবলৈ পাবা বহুত কিবা কিবি থাকে
অ মই মই তোমাক সুধিব লৈছিলো যে আহ তুমি বন্ধু বৰ্গৰ লগতে যোৱা নে পৰিয়াল বৰ্গৰ লগতো ফুৰিবলৈ যোৱা
নাই নাই উম ভাল কথা সুধিছা এনে মই পৰিয়ালৰ লগত গৈয়ে বেছি ফূুৰ্তি পাওঁ পৰিয়ালৰ মানুহ যত থাকে তাতে ফূুৰ্তি বুলি কয় আহ মা দেউতা আৰু পৰিয়ালৰ বহুত মানুহ মিলি আমি ফুৰি আহো চব জোগাত আৰু এনে মই মোৰ আহ বন্ধু বান্ধৱীৰ লগতো ফুৰি বিৰাট ভাল পাওঁ। আৰু উ বন্ধু বান্ধৱী বা পৰিয়ালৰ লগত দুটাৰে লগত ফুৰিবলে বহুত ভাল লাগে। এতিয়া দুটাৰে লগত আনন্দ কিন্তু বেলেগ বেলেগ। এতিয়া লগৰ চুবুৰীয়াৰ লগত যদি অ আমি ফুৰিবলৈ যাওঁ তেতিয়া আমাৰ মানে একদম ৰাতি উ বাৰটা এটা বজাাতো আমি ওলাই যাম। ফুৰি আহিম। আ কত বা বেলেগ বেলেগ জেগা গুচি যাম। কিন্তু যদি পৰিয়ালৰ লগত যে অলপ মানি চলিব লাগে। পৰিয়ালৰ কথা অলপ শুনিব লাগে। কিন্তু পৰিয়ালৰ লগত যোৱাটো আৰু বেছি ভাল লাগে কাৰণ কি পৰিয়ালৰ লগত গ'লে মানে বহুত অ নিজকে নিজে মানে এনেকুৱা এনেকুৱা লাগে যে মানে আমি আমাৰ একো নহয়। উম, যদিও আমি কৰ'বাই হেৰাই যাওঁ হেৰাই যোৱা ভয়টো নালাগে। কিন্তু আকৌ লগৰ লগৰীয়াৰ লগত গ'লে সেই হেৰাই যাম নেকি কিবা হ'ব নেকি সেই ভয়টো লাগি থাকে। কিন্তু পৰিয়ালৰ মানুহৰ লগত গলে সেই ভয়টো কেতিয়াও নালাগে যে কিবা হব নেকি। কাৰণ পৰিয়ালৰ মানুহৰ লগত থাকিলে সদায় মানে মনটো ভাল লাগি থাকে। সদায় মানে এটা মানে সাহস পোৱা যায় যে নাই একো নহয়। সেইকাৰণে পৰিয়ালৰ লগত গৈয়ে মই বেছিকে ভাল পাওঁ বাৰু।
অ অ। ময়ো মানে সৰুতেহে পৰিয়ালৰ লগত গৈছিলো। এতিয়া সময়ত সবৰে মানে টান নাটনি আছে। সেইকাৰণে যেতিয়া ভ্ৰমণলৈ যাওঁ বন্ধু বৰ্গৰ লগতে যোৱা হয় বেছিভাগ। ফ্ৰেইণ্ড বন্ধুবোৰৰ লগত, বেছিভাগ যোৱা হয়। তোমাৰ পৰিয়ালৰ লগত ইমান এটা যোৱা নহয় আৰু এতিয়া সময়টাত।
অ। নাই ঠিকে আছে। এই এতিয়া, সৰু থকাত তেনেকুৱা হৈছিল বাৰু পৰিয়ালৰ লগত, এতিয়া ডাঙৰ হোৱাৰ পিছত মানে নিজেও চব বুজি পোৱা হয়। চব জানা, জানা জানি হয় সেইকাৰণে বন্ধু হতৰ লগতো চাব পাৰি, দিয়া ভাল লাগিল তোমাৰ লগত। এই ভ্ৰমণৰ কথা পাতি, আহ তোমাৰো মানে বহুত ভ্ৰমণৰ ইচ্ছা বুলি গম পালো,
এতিয়া ধন্যবাদ। আৱাজটো দিলে।